এইয়া আছো আৰু কাম বন কৰি আছিলো অলপ, তোমাৰ কোৱাচোন?
উম মোৰ ভালেই বাৰু, কি কামত লাগি আছিল বা?
এ ফাৰ্ম এখন খুলিছিলো নহয়। কোম্পানী এই ব্ৰইলাৰ ফাৰ্ম তাতে অলপ মানে কাম অলপ লাগি আছিলে দানা দিবলৈ আছিলে। বাচন বিলাক কিবা ওপৰলে উঠাই দিছো পোৱালিখিনি অলপ ডাঙৰ হৈছে।
উম, ঠিকে আছে আপোনাৰ কিমান দিনমান ফাৰ্মখন খোলা?
ফাৰ্ম মানে মোৰ এতিয়া ছয়মাহ মান হ'ল।
উম।
হে
চমাহ মানতে
এয়া মোৰখ স ইণ্টাৰশ্বিপৰ কলেজৰ ইণ্টাৰ্শিপৰ কামটা লাগি আছিলো তাকে হোৱা নাই
আচ্ছা ইণ্টাৰ্নশ্বিপ চলি আছে ন
আপুনি ক হেৰি কেইটা কব খাতি ভালেই বাৰু আপুনি কেইটা বেচ মান পঢ়িলে এতিয়ালৈকে
এতিয়ালৈকে তিনিটা বেজ গ'ল
দাবিজ্ কুল
উম
বাকী প্ৰফিট কেনেকুৱা চলিছে চাগে
প্ৰফিট মানে ঠিকেই চলি আছে কষ্টতটো বহুত হয় আৰু মানে প্ৰথমতে প্ৰথম বেজটোত ইমান প্ৰফিট নহলে নেক্সট বেজৰ পৰা হৈছে অলপ অলপ মানে এতিয়া গৰমৰ দিন যে তাতে চৰাইবলাক মৰি যায় আৰু সোনকালে
ত কোম্পনি ফাৰ্ম কিমান মান পঢহিছে এনে এটা ব্যস্তত পোৱালি কিমান মান আনে
হাজাৰ হাজাৰৰ ওপৰত হয় মানে তোমাৰ এটা বেডছত এইবাৰ পোৱালি আহিছিলে এহেজাৰ এইট্টি এইট এেজাৰ সস্তা কেইটা
অ এহেজাৰ অষ্টাশীটা তাৰপিছত তাৰপিছত খানা দানা দানা ানা মেডিচিন সকলো ত তাৰ পৰাই দিয়ে নে
দানাটো সেয়ে কোম্পানীতে গাড়ী আহে পিক আপ ট্ৰাকত নে দানা বেগে বেগে লৈ আহে উম দি থৈ যায়হি আৰু মানে চালা ৰিচিপ্ট দিয়ে তাৰপৰা আৰু সদায় মানে হেৰি আহেটো কিবা এল এ ইনসপেক্ট কৰিবলৈ আহে থ এই ফাৰ্মখন
অ অ
ৰেগুলাৰ আহে আৰু মানে কেতিয়াবা এদিন এদিন মছ হয়
অ ম চোৱাচ কৰি থাকে আৰু যাতে
অ আৰু পোৱালি মৰা লিখে ন সদায় কিমান মৰা ভৰা ধৰি লৈ কিবাি হলে কিমান আছে
অে
এনেই এইবিলাকক কিমান দাম কিমানকে নিয়ে চাগে সিহঁতি বেচাটোতো সিহঁতিয়ে নিয়ে ন
চাহতো প্ৰায় লাভ সিহঁতৰে হয় মানে ইয়াত কিবা ৰেটটো তোমাৰ তাত চলি থকা অলপমানকে পাৰ্চেন্টজতহে দিয়ে দেই ইমান সঠিকে ৰেটটো নোজানো মানে তোমাৰ কি বুলি ক'ম এতিা মই
অ ইয়াত মানে আমি যিমান টো ৰেটত ধৰক মানে যিবিলাক নৰ্মেল কেে কনে ধৰক ইয়াত তিনিটা ব্ৰলাৰ যেনেক উাই মানে সেইটো ৰেত নিিয়ে সন্তু তাতকে কম দিয় মানে
তাতকেতো বহুত কমত দিয়ে ন তোমাৰ চব পোৱালিও সিহতে দিব দানাও
আপোনালোকৰ চোৱা চিতা কৰা মানে
চোৱা চিতা কৰিব লাগে আৰু ভালকে প্ৰতিপাল কৰিব লাগে উম
ত আছে এতিয়া পোন্ধৰশ পোৱালি মান যদি ধৰি লওক আপুনি পোহে তেতিয়া ৰা দিন ৰাত লাগোতে আকৌ আকৌ লাইন লাইটৰ খৰচ তো সেইটো সেইটোো আপোনাৰ হিচাপতে যাই চাগে
খৰচটো আছেই লগতে লাইটটোো চৌবিশ ঘণ্টাই লাগিয়ে থাকে মানে দিনতো লাগে দিনত মানে ডাঙৰ হলে নালাগে পোৱালিটো সৰুতেতো এশ ৱাটৰ যোনটো হে হেল'যেনটো যে
অ হেল্ল'যেন অ চলাই থাকিব লাগে
উম বহুত আহে লাইটৰ বিল গম পোৱানে তাতে আৰু আজিকালি উম স্মাৰ্ট মিটাৰ হ'ল ৰিচাৰ্জ কৰা ওলাই গৈছে মজা
হেতু হয় গৰমৰ দিন আমাৰ ওচৰতো সেই এখন এনেকে বহা দেখিছো তাতে বহুত আকৌ যোৱাবাৰ ইয়াৰ ইয়াৰ এইবাৰ নতুনকে বিষ্টা পুহিছে পা উঠাব ইয়াৰ এতিয়া উঠাব পৰা হৈছে কোম্পানী গাড়ী কেইদিন ঘূৰি ফুৰিছে নিবহি বুলে আৰু দুদিনমানতে ইয়াৰ আগৰ বেচটোত
পঞ্চাশ দিনৰ আগত নিয়ে আৱ
অ অ ইয়াৰ আগৰ বেজতো হেনো পঢ়িছিলে সিহঁতৰ প্ৰায় ম'ই গ'ল হেনো কমেও দুশ মান মৰি গৈছে হেনো
অ মৰি বনাও গৰম বেছি হলে গুৰা কিমান সেইটো শৰীৰটো বহুত গৰম হৈ থাকে যে
প্ৰায় তিন পুৱা এক কেজি ওজন হেনো প্ৰায় তি তিনি দিনত সেই ক আশীটা মান মৰিছে হেনো আকৌ পোৱালি একেবাৰে সৰু পোৱালিটো বহতকেইটা মৰিলে
টো আগতে ইয়া আগবাৰ ডাঙৰ ডাঙৰ কিমান মৰিছে তিনি কেজি ওজনৰ ব্ৰইলাৰ পোৰা মৰি মৰি গৈছে গম পাইছা
উম উম শা দিয়ক
উম উম এতিয়া এতিয়া তোমাৰ কোৱাচোন এতিয়া ইণ্টাৰভিউ কথা কি ক'ত কৰি আছা কি কৰি আছা?
ই এই পানীৰ ওপতে কৰি আছিলো পানী বিভিন্ন পানীৰ পৰা হ'ব পৰা বিভিন্ন বেমাৰ বেমাৰ চেমাৰ প্ৰতিশোধ হোৱাৰ কাৰণে আমি কি কি পদক্ষেপ ল'ব পাৰো আৰু পানীৰ বিভিন্ন গুণাগুণ খিনি কেনেকে থাকিলে আমি ব্যৱহাৰ শুদ্ধ কৰিব পাৰো সেইখিনি মানে কৰি আছো তাকে
আচ্ছা
মী চেম্পুল চবক মানে দহ ঘৰ মানৰ পৰা আমি চেম্পুলো কালেক্ট কৰিছিলোঁ
অ অ
এইখিনি কৰি থকা হৈছে তাকে পৰিয়াল খিনি মানে পৰীক্ষা-নিৰীক্ষা খিনি প্ৰায় সমাপ্তই হৈ যাগে বাকী কাম খিনি আছে কৰিবলৈ লিখা-মেলা ৰিপৰ্ট ত জমা দিবগে লাগে আকৌ টা প্ৰেজেনট্ৰেচনো হ'ব চাগে
বনা টাইমটো লাগিবই বনাওতে
টাইম লাগিব হয় মানে ৰিপৰ্টো কমেও প্ৰায় চল্লিশ, পঞ্চাশ পেজ মানৰ হ'বগে নেকি
হয় নেকি আটচ্ছা তোমালোকৰ ইণ্টাৰ্নশ্বিপ মানে কি তুমি ইণ্ডিভিজুৱেলকে কৈছা নে কিবা গ্ৰুপ- চুপ আছে
অঁ আমাৰ এনেই ৰিপৰ্টটো জমাৰ পিছে ইণ্ডিভিজুৱেলকে দিবগে লাগিব কিন্তু কৰোতে আমাৰ গ্ৰুপ গ্ৰুপ চিষ্টেম কৰি দিছে সু সুবিধা হ'বলে আকৌ এ এট প্ৰতিটোৱে হয় ষ্টুটমেণ্টো বহুত তাৰপিছত আকৌ চেম্পুলখিনি তেনেকে এপটো যদি ইণ্ডিভিজুৱেল কালেক কৰিবলে পৰীক্ষা- নিৰিক্ষা কৰিবলে হয়তিয়া চেম্পুলনিও বহু বেছি লাগিবে সেইকাৰনে বোলো গ্ৰুপকে বনাই দিওঁ দুটা মান এতিয়া কৰিবলো সুবিধা হ'ব।
আট চা ঠিকে আছে বাৰু দিয়া কৰা ভালকে আৰু ইণ্টাৰ্ণশ্বিপটো কৰিলে ভালকে ভাল হে পাবলে
এ এখন সেইটো হয় বাৰু ইয়াৰ পৰা বহুত কিবা কিবি তাপাত বহুত বাকী আমাৰ ডিপাৰ্টমেণ্ট বাহিৰেও বহুত বেলেগ ডিপাৰ্টমেণ্টৰ কিবা কিবি মাচৰুম কাল্টিভেচনৰ পৰা ধৰি লৈ কিছুমানে নাটক শিকাইছে কিছুমানে এইবোৰ নেন পাৰ্টি কিবা কিবা বিভিন্ন ধৰণৈশও কাম কৰি আছে বাৰু
আচ্ছা ঠিকে আছে তেতিয়াহ'লে দেই। ভাত পানী খালা নাই?
ভাত পানী খোৱা নাইচোন খামে হে
অ মইয়ো খোৱাই নাই মই চাহ একাপ খায়ে ফাৰ্মতে লাগি আছো আও টাইমে পোৱা নাই। খেতি বাতি সিজন যে এতিয়া বাকী মানুহ বিলাক পথাৰত গ'ল এতিয়া মই ভণ্টীয়ে বনাই আছে ভাত।
অ মোক সেই বাকী সময়খিনি ভালে কৈছে এনেকে মই আকৌ এই নাইটচিপৰ কাপটো লাগি থাকাব লগীয়া হয় যে আকৌ ঘৰটো গৰু গাইকেইটাও চাই থাকিব লাগে।
সেইটোৱে তোমাৰ আক গৰু কেইটা আছে ঘৰত
আমাৰ গৰু পাঁচটামান আছে।
বা মানে গাই গৰুৱে নে
গাই গৰু গাই গৰু দুজনীয়ে গাখীৰ দি থকা বাকী দমৰা এটা আছে তাৰপিছত পোৱালি
আচ্ছা আমাৰ গৰু আগতে দহটা আছিলে অ এই কেইদিনমানৰ আগলৈকে তাৰপৰা লমআ এহাল আৰু গায়ে পোৱালীয়ে এনেকে বেচিলো এতিয়া চাৰিটাহে, তিনিটা আছে কে লাষ্টাত মানে বেছি বেছি।
অ তাকে বাৰিষা এতিয়া চিজনৰ গোটেই গৰুসোপা ৰখাও উ সেইটোৱে হয়।
ইমান দানা পানী কাটি খুৱাই থকা আকৌ গাই এজনীয়ে, চিউৰি এজনীয়ে আৰু পোৱালিটোহে ৰাখিছোঁ মানে এই গাখীৰ খাবলে
অ গাখীৰ কনও কাৰণেও যিহলো গৰু এহাল লাগি ঘৰত আকৌ
উম গাখীৰ খোৱা মানুহো নাই গম পাইছা নাই আমাৰ। গাখীৰ বেছিকে দিওঁ আৰু মানে যিমান কল নাই আমাৰ ঘৰ চৰ মানে মানুহ এজন আছে সেই সদায় আহে গাখীৰ নিবলে এটো মেন চেণ্টাৰত চেগে
ঠিকে আছে বাৰু
সেইটোৰ পৰাও দুটকা এটকা ওলাই থাকে আৰু বতৰতো এতিয়া সেমেকা আৰু মানে বৰষুণ দিয়া নাই ডাৱৰ চাৱৰ হৈ আছে।
অ আমাৰ এইফালে আকৌ সেই বৰষুণ প্ৰায় দিবলে লৈছে।
হয় নেকি ধৰিবই নোৱাৰি কোন সময়ত ব- তৰত বৰষুণ দিব কোন সময় ৰ'দ দিব আজি
এ একদম একদম
একদম বেয়া হৈছে কবা মানুহৰ কাৰণেই হৈছে চব গছ-গছনি কাটি অৱস্থা নাইকিয়া কৰিছে গোটেইখন পৰিৱেশ বিনষ্ট।
উম পৰিৱেশক ভালটো পাওঁ বাকী
এতিয়া বাকী মানে
বাকী বি ব্যৱ- সায় বাকী ব্যৱসায় আৰু কিবা বেলেগ কিবা কি ভাবিছে নেকি বাৰু কৰিম বুলি ময়ও মানে ভাবি আছিলো বেলেগ এটা।
অঁ। আৰম্ভ কৰিছো সেইটো মানে এতিয়া এইটোক চাওঁচোন আৰু অলপমান দিন কৰি কেনেকুৱা হয়।
নহয় মই বোলো বোলো যুটীয়া ভাৱে কিবা এটা নতুন কিবা এটা কৰিম বুলি ভাবিছিলো।
পাৰি কৰিব কিন্তু অলপ মানে হেৰি ইনভেষ্টমেণ্টৰো পইচা লাগিব ন।
সেইটো হয় বাৰু।
সেইটো কিবা এটা কৰিবলৈ হ'লে।
অঁ।
ফাষ্টট অলপমান মই ব্যৱসায়টো অলপ হব।
অকলে থাকে নে বাকী কোনোবা থাকে আৰু।
মানে অকলে বুলি আৰু এজন আছে ঘৰৰ। মই প্ৰায় ভাগ লাগো আৰু।
অ' আচ্ছা আপোনাৰ ঘৰৰ আও এজন মানে কোন বাৰু।
এই খুৰা আছিলে।
অ' খুৰা আছে আৰু।
তেওঁ এতিয়া পথাৰ ককামত লাগি আছে মানে ইমানকে লাগিব পোৱা নাই।
অ' অ' এতিয়া পঠাইছ মান সেইটোও এটা দিগদাৰ।
সেইটোৱে আকৌ মই পথা লৈগ'লে এইবোৰ কোনে চাব।
উম।
সবফালে মানে দিগদাৰে দিগদাৰ আৰু কি কবা।
হয় হয়, মানুহৰ আজিকালি ঘৰতো সংখ্যা তাক। কৰি আৰু তাতে কামো প্ৰেছাৰ মানুহ আজিকালি দিনক দিনে বাঢ়িছেহে।
উম তাকে, কামৰ প্ৰেছাৰ বেমাৰ সজাৰ আজিকালি কি নহয় আৰু।
উম উম।
আমাৰ ঘৰ ওচৰ মানুহজনী বহুতালানে সুস্থ সবল। পককে পেচাস্ত হৈ গেলা মানে অপাৰেচন কৰি মৰিয়ে থাকিলে।
কিমান দিন মান হল সেইটো?
এইটো তোমাৰ পাঁচদিনমান হ'ল।
অ'অ 'ভাল চলাফূৰা কৰি থকা মানুহ চাগে?
উম, এ ঘূৰিয়ে ফুৰিছিলে বাইক লৈ।
অঁ ত' মানুহজনী বৰ বেছি বয়সস্থও নহয়।
নহয় বেছি
উম সেয়া।
সৰু সৰু ল'ৰা - ছোৱালী।
হয় হয়।
আজিকালি ঘটনাবোৰ বিলাক মানে মোবাইল চালে আপোনাৰ বিভিন্ন ধৰণৰ। মানুহৰ মৃত্যুৰ ঘটনা বোৰহে শুনি থাকো আৰু। ক'ৰবাত বোলে এনেকে মানুহ একসিডেণ্টয় মৰিছে ক'ৰবাত বেমাৰহৈ মৰিছে।
হয় হয়, আৰু কালি মই নিউজটা ৰিল এটা পাইছিলো।
অঁ।
এই ট্ৰেক্টৰত যে কিবা এই চকাত যে লগাই নাই সেইটো সেইটো কথা কৈছে নেকি মানে। ভাল ভাতেতে লগাই এই এক মানে কি পাল্টি খাই গ'ল কিবা ল'ৰাটো মৰি থাকিলে ড্ৰাইভাৰটো সোমাই পেলাই।
তাকেও সেইটোতে অলপটো ঘটনাই নাওকচোন পথাৰত এটা ঘটনা দিব বুলি কোনে ভাবিছিলে
এইবোৰ দেখিলেে বেয়া লাগে পায় ইমান কষ্ট কৰি নিজৰ কাৰণে জীৱনৰ কাৰণে কষ্ট কৰি কৰি লাষ্টৰ সখিনি হয়গৈ
উম
তাকে নিশ ছোৱালী এজনী কিবা জোলনা খেলি থাকোতে আমাৰ আমাৰ বৰ বেছি আঁতৰো নহয় ছোৱালীজনী জোলনা খেলোতে কিবা ৰছীডাল কিবা ডিঙিত পাক খাই পাই মৰিলে নহয়
হয় নেকি মই গম পোৱা নাই বাৰু খবৰটো
নিউজত এই সৰু ছোৱালী ক্লাছ ছেভেন ছিক্সত পঢ়ি থকা
আচ্ছা এ মানুহ থাকিবই লাগে ন অলপ মানুহজন নাছিলে চাগে ন ওচৰত
মানুহ চানো নাছিলে ওচৰত আৰু ভবাও নাই তেনেকে ধৰক খেল ধক ছোৱালীজনী জোৰনা এখন খেলি আছে আৰু বাকী তেনেকৈনো কি হ'ব বুলি ভাবিছিলে
হে হে পাই আজিকালি বহুত সতৰ্ক হৈ থকা উচিত আৰু
সেনেকুৱা ঘটনা হৈছে বা আৰু
ঠিক আছে তেতিয়াহ'লে মই আৰু লাগো কামত তুমি কিবা কামত লাগি আছিলা যে ত কামত লাগি থাকা
অ অ ঠিক আছে